হয়। হেল্ল' অ বাইদেউ ভালে আছে।
অ ভালে আছো তুমি।
উম মই আছো ৰ'বা ভালে আছো। উম কি কৰি আছে।
মই আছো দিয়া এনে এ টিউশচন লৈ আছো
অ মইও এই তাৰমানে আমাৰ কি বুলি কয় দাদাৰ ছোৱালীৰ তাৰমানে বিয়াৰ কাৰণে অলপমান তাৰমানে আয়োজন কৰি আছো। বহুত পইচা অ হয় হয়। বহুত পইচা খৰচ হয় না তাতে তাৰ হে কৰি আছো আৰু। কি
ব বিয়া নেকি?
অ ন নাই নাই আমাৰ বহ। নহয় আমাৰ এইটো সেই এই ছোৱালী যে বিয়া বিয়া বিয়া যে দিয়ে। মেইন বিয়া বুলি যে কয় নে সেইটো। তাৰ মানে এই। পাতৰ যে মুগা যে লাগে যে। টো মানে মই সেইটো। তানে কানত এনে অলপমান তাৰ মানে। এ আহিছিলো কি বুলি কয়।
আহ আহ। কিনিব গৈছে নেকি?
হয় হয় কিমান খিনি পইচা তাৰমানে পৰে তানে।
অহ
জনক আৰু সুধিলো আৰু। কি বুলি কয় তানে। মেইন চিটটো। মেন চিটটো কিমান? দিব আৰু।
পইচাটো কিমান মান পৰিছে? ছে
এনেই বাইদেউ মেন চিটটোত এনেই তেওঁলোকে কৈছে, আপোনাৰ এই বাইশ হাজাৰ মান টকা এ কৈছে আৰু মেন চিটটো কি বুলি কয়।
অ দৰাজন কৰ হয়?
আপোনাৰ সেইটো সেই কি বুলি কয় ডিব্ৰুগড়ত বাইদেউ কি বুলি কয়।
অ ভালেই দিয়া, কিবা কৰে নেকি? ল'ৰাজনে।
এনেই বাইদেউ এ কাম মানে এনেই কিবা প্ৰাইভেট জব এটা কৰে বাইদেউ, কি বুলি কয়।
অ প্ৰাইভেট জব নেকি ভালে আৰু ল'ৰাজন।
এনেই এনেইতো ভালেই কি বুলি কয় ঘৰৰ পিনে বৰ্তমান ভালেই আৰু কি বুলি কয়। ভাল বুলি কৈছে, আমাৰ আমাৰ দাদা।
ভাল নে কি বুলি কয় ভাল। পোৱা নে? এৰেঞ্জ মেৰেজ হয়? মানে চাই দিয়া নে চাই দিয়ানে এনেই কি বুলি কয় ভাল পোৱা?
ভালপোৱা বাইদেউ
অ অ অ অ
কি বোলো কয় ভালপোৱা আৰু কি বুলি কয়
ক'ত আছে, এতিয়া আপুনি
মই এতিয়া বাইদেউ বৰ্তমান দোকানতে আছো ধৰক।
অ এতিয়া দোকানতে আছে নেকি।
অ হয় হয় কিমান খিনি যেনে পইচা তেনে পৰে মই সুধি যাওঁ। কি বুলি কয় আৰু আপোনাৰ সোণা গহ অ বাইদেউ তাৰমানে কিমান খিনি লাগে আৰু সেইটো মানে সুধিম আৰু কি বোলো কয়
অ
কি কি মিক্সিমাম বাইদেউ বিয়াখনত বহুত পইচা যায় বাইদেউ যেনেনে খৰচ
বহুত পইচাটো যাব অ বহুত হয় কিমান মান এতিয়া কিমান মান মানে হেৰি ধৰিছে আৰু পইচা
এনে বাইদেউ আমি আমাৰ বৰ্তমান দেউতাই কৈছে আৰু যে তেনে সিমান বেছি গলেও মানে খৰচ কৰিবানে হাক দিছে আৰু আমাক কৈছে এ চে পাঁচ পাঁচ ছয় লাখৰ ভিতৰত আৰু এনে। তে চাকেতাপিন। পেনডেল দিলেটো কিমান পইচা যায়।
পেণ্ডেলটোতে বহুত পইচা যায়। তে এক লাখমান হৈ যায়।
এক লাখ মান হৈ যায়। আৰু কইনাৰ কাপোৰ খিনি কিমান সিহতক দিব লাগিব মেক্সিমাম
পইচাটো হয়নে।
হয় হয় এতিয়া চওক এই কি বুলি কয় মাক দেউতাকক সিহঁতৰ ভাইক ককাই আছে সিহঁতক দিব লাগিল তেনে আৰু ভ এই ভাগিন ভাগিন আছে সিহঁতৰ ভাগিনতকো লাগিব দিবা।
অই সেইবিলাক আছে অঁ
বহুত খিনি নিয়ম নীতি আছেলে নাই, সেইকাৰণে আৰু কি বুলি কয়, আমি আগতীয়া কৰি কেনে অলপমান হেৰি কৰিছোঁ আৰু।
বজাৰ কৰি থৈছে আৰু।
বজাৰ কৰি থৈছোঁ। কি নকৰা, এই তাই ছোৱালী মানুহ ক'ত আহিব পাৰিব হয়নে নাই।
অঁ সেইটো হয় বাৰু।
উম
আৰু কোনোবা আহিছে নে আপোনাৰ লগত?
মোৰ লগত আপোনাৰ এজন বন্ধু এজন আহিছে
অঁ দুজনে কৰিছে বজাৰ।
হয় হয় এই মিলি ফেলাই কৰি দি আছো আৰু আজি যিখিনি পাওঁ আৰু আপোনাৰ আৰু এদিন আহিম, হয় নে বাইদেউ? এ সেনেকুৱা কৰি আৰু। কি বুলি কয়
কৰি আছে আৰু, বজাৰ।
উম, হয় দিয়ক মইটো, মই এনেই, কৈছিলো আও দাদাক যে আমি আহ, কি বুলি কয় ছোৱালীটোক লৈ আহো হয়নে নাই?
অঁ তাইও প তাই এ পচন্দ কৰিব লাগিব নহয়।
অ অ তাই কিন্তু এখন লিষ্ট দিছে চাগে আমাক, কি বুলি কয়? লিষ্টখন দিলেই, লিষ্টখনত কি লাগে আৰু মানে লিখি দিছি
লিখি দিছে গম পাইছো তথাপিও তাইৰ পচন্দৰ কথা আছে তাইকো লৈ আহিব লাগিছিলে।
নাই ঠাই তাৰমানে বাইদেউ, কি ক'ব, এই বিয়াৰ কথা না বাইদেউ সময়ো নাপায় সেনেকুৱা চিষ্টেম আৰু বহুত কিবা কিবি কাম আছে না, তেনেহে, এতিয়া, অঁ মেক্সিমাম অকলে নহয়। বিয়াৰ আয়ো আয়োজনটো বাইদেউ। অকলে মেক্সিমাম তানে সেইয়াই আৰু লগত চাৰি পাঁচজন মান ঘৰৰ মানুহ খিনিয়ে মিলি জুলি তেনে কাম কৰিব লাগে নাই এতিয়া এই কচৰতো হয় নে কি বুলি কয় তাই দিছে মই কি বোলো আনিব লাগিব হয়নে নাই তে তাই তাই এই আপোনাৰ ৰান্ধনী মানে আমাৰ যোনখন কাছ এখন বিয়াৰ হলে তেনেকৈ কাজ খন যে আহি যে আছে মানে উম উম এই ৰান্ধনী কিমান খিনি পইচা দিব লাগিব আপোনাৰ টেন হাউজত কিমান দিব লাগিব
অঁ উম উম
কি বুলি কয় ৰান্ধনী আপোনাৰ বহুত পইচা পাইতো জানে মেক্সিমাম সিহঁতৰ লগত উম যাব দিয়ক ভালেখিনি যাব
উম বহুত পইচাঁটো যাবই তাতে যাব বহুত পইচা
উম হম আঁ আপোনাৰ এই ৰিচিপচন যে মাতে আমাৰ ৰিচিপ্যন ৰিচিপশ্যন সিয় অঁ সিহঁতকো আপোনাৰ ঠিক কৰিলো সিহঁতেও এমাউণ্টটো কৈছে না
অঁ
সিহঁতকো পোন্ধৰ হাজাৰ মান টকা দিব লাগিব
অঁ মোক মাতিব তেন্তে
হাঁ
মোক মাতিব নে নাই?
অঁ বিয়াত এ মাতিম দিয়ক আপোনাক কিয় আপোনাক নামাতিম
অঁ মাতিব টো লাগিব
অঁ হ হ'ব আহিব মইতো যামেই তেওলোকক কি বুলি কয় মাতি বিয়াক
অঁ আহিব আকৌ
অঁ হয় হয় হয় এনে আপোনালোকৰ ঘৰৰ পিনে ভালে আছে বাইদেউ।
অ' ভালেই দিয়া তোমালোকৰ?
আছো দিয়ক কোনোমতে আৰু।
অহ',
এয়া সেই বাইদেউ। হেল্ল',
অ', শুনিছো ক?
এ এইখিনি জেগাত বৰ ইমান এ জাম হয় আৰু। জানাই যোৱাতে-যোৱাতে মোৰ ৰাতিয়ে হ'ব চাগে। নাই জামৰ কাৰ এই আহিব-আহিব ইচ্ছা নাযায় আৰু কি কব।
বহুতো যাম হয় অ সি টো হয় বহুত জাম হয়। মানে কি বুলি কয় ৰাতি-ৰাত ৰাতিপুৱা গ'লে মানে অলপ, মানে অলপ হেৰি জামটো কমে আৰু খন এইখিনি টাইমতো বহুত যাম হয় এইখিনি টাইমত। এইটো টাইমত বহুত যাম হয়।
হয়-হয়।
এইখিনি টাইমত মানে অ হে হেৰি বিলাক আহে ন এইটো টাইমতে।
উম-উম, অ-অ-অ, হয়-হয়। অফিচ টাইমতটো অলপমান দিগদাৰ।
আৰু ন নটা মান মানত বেছি। যাম হয়।
হয়-হয়, উম-উম, হয়-হয়। মইতো উম। মইতো ভাবিছিলে মই মৰ্ণিং আহিম বুলি ভাবিছিলো কিন্তু আৰু মোৰ লগৰ জনী তেনে ক'লে লগৰটো কলে নাই একো নাই। মেক্সিমাম আমি এঘাৰটা মানত কি বুলিগুচ চিজাম, আহোতে-আহোতে আমাৰ মেক্সিমাম হাত বহুত টাইম লাগি গৈছে নাই আৰু এতিয়া ব তোমাৰ আছো ইয়াতে অ', হয়-হয় যাওঁতে আৰু কিমান টাইম কিবা লাগে আৰু নাই।
অ' তাৰ পৰা আহোতে চাগে দেৰি হ'ব। তোমাৰ চাগে নটা দছটা বাজি যাব চাগে।
সিমানে সিমান নহলেও আপোনাৰ সাত টশ চাৰে চেভেন থাৰ্টি মান হ'ব আৰু কি বুলি কয়। এনে ছয়টা চাৰে নে ইমান হ'ব আৰু এইবিলাক উম। নাই এনে বৰ্তমান মান চাই আ। আছো এ মোৰ লগৰ জনে চাই আছে কি বুলি কয়। এ মই অলপ। তানে আমই বহি আছো সেইকাৰণে। নাই মোৰ লগৰটো কৈছো আৰু তুমি চাই থাকা কি বুলি। ক নাই উ তেনে মোত চাই তেনেে তেনে তাই বেছি সফাত তাৰ মমানে মোৰ লগৰটো তাৰমানে।
আহ আহ বেছি মানে জানে আৰু।
হয় হয় হয়
উম তুমিও চোৱা আকৌ
নাই চাম ৰোলক মই অলপমান তমান চাপ মানে যি নহওক বাইদেউ আহ ভাগৰ, ভাগৰ চিষ্টেম হৈ আছে নাই গাড়ী মটৰ সিমানে বাইক চলাই আহিলে বহুত। জানেইেত। শনে ভাই
অ অ অ সেইটো হয় বাৰু
অ হয় হয়।
উম। পাৰিব।
এই আৰু হেল্লো।
অ শুনি আছোঁ কোৱা।
এই। পিছত ফোন কৰিম। আ।
কিবা-কিবি খালে নে নাই।
নাই এ মই তমানে, ৰাতিপুৱা কিবা খাই আহিছিলো, এতিয়া খোৱা নাই চাগে। এয়া যোৱাৰ টাইমত দিয়ক দিয়ক নহ'লে আহ আহ হব দিয়ক।